আহ। অঁ, এনেই বহি আছিলোঁ এ তোমাৰ ৰিলচ চাই আছিলোঁ মানে এ কি কয় তোমাৰ জা পানৰ মানে ইমান ধুনীয়া ধুনীয়া ঘৰ বোৰ আছে ন, সেইবোৰ চাই কিনে ইমান ভাল লাগে।
অঁ, আচ্ছা।
উম, তুমি কি কৰি আছা?
মই এয়া ফটো চাই আছিলো, এই এন চি চিৰ পৰা মানে ছিকিমত গৈছিলোঁ, ছিকিম কেম্পত ত, ত' তাৰে ফটোজ বিলাক চাই আছো এতিয়াটো মোৰ শেষ হৈ গ'ল ন'। লাগে মানে মনত পৰি আছে কিমান ধুনীয়া জাগাটো আছিলে আৰু তাৰে মানুহবিলাক ইমান
অঁ, আৰু তুমি ছিকিমৰ ঘৰ বোৰ ইমান ধুনীয়া ধুনীয়া থা
ইমান ধুনীয়া ধুনীয়া ঘৰ আৰু আমি যে পুহো আম আমি যোনবিলাক যে হেৰি জন্তু বিলাক পুহো যে যেনেকা কুকুৰ যে পুহু তাতে সেনেকুৱা পোহা কুকুৰ বিলাকে বাহিৰত ঘুৰি থাকে ইমান ধুনীয়া ধুনীয়া ইমান ডাঙৰ ডাঙৰ লুমৰ কুকুৰ বিলাক তাৰ পিছত তাৰে মানুহ বিলাক ইমান ভাল ইমান মৰমীয়াল বেছি ভাগতো তাতে নেপালী মানুহে আছে। ন? ত' তাৰে, কিমান ভাল লাগে মানে তাত তে হেৰি সাত দিন আছিলো কেম্পত, ইমান বেছি ভাল লাগিছে মানে তাৰ পৰা আহিবই মন যোৱা নাছিলে, পাহাৰ আছে তাৰ পিছতে বৰফ আছিলে তাতে, আমি আৰু ঠাণ্ডা টাইমত গৈছিলো আৰু যোৱাতো। তাৰ পিছতে এনেকায়ে আ, কেম্প-চেম্প কৰিছোঁ, বহুত দূৰৰ- দূৰৰ পৰাও আহিছিলে ইউ পি, বিহাৰৰ পৰা। তাহঁতৰ লগত চিনাকি হৈছোঁ। এইবিলাকতো বেলেগৰ লগত চিনাকি হ'ব পাৰি, এইবিলাক এটা ভাল হেৰি অপৰচুনেটি। সিহঁতৰ কালচাৰ বিলাক আমি গম পাও কিবা -কিবি, উম তাৰছতে পুৰা এনেকা ঘূৰিছো আমাক ট্ৰেকিং কৰাইছিলে তাতে। ইমান খোজ কাঢ়িব লগা হৈছে, আমিতো নৰ্থ ইষ্টৰ হয় ন, আমিতো খোজ কাঢ়িব পাৰো কিন্তু সিহঁতেতো নোৱাৰে সিহঁতৰ যি ভাগৰ লাগে ইহঁতৰ মানে মেম মেমো গৈছিলে আৰু ইহঁতৰ লগত।
অ'।
তাৰ পিছতেটো খোজ কাঢ়িব পাৰা নাই য়ে এনইয়াৰৱালে ইতনা ঘুমটা ৰেহটা হে এনেকা -তেনেকা কিবা -কিবি কয় আৰু যে ইহঁতি ইমান পাৰে যাব পাৰে, খোজকাঢ়িব পাৰে, সিহঁতে মানে লাঠি ইউজ কৰি আছিলে আৰু যাব কাৰণে। ত পাৰা নাছিলে তাৰে ষ্টুডেন্ট বিলাকো পাৰা নাছিলে, তাৰ পাছত সিহঁতৰ কাৰণে আকৌ গাড়ী আনিছে, গাড়ীত বহাই লৈ গৈছে। তাৰ পিছত আমি কেইটাই পুৰা ট্ৰেকিং কৰি কৰি গৈছো। কি মজা লাগিছে, আৰু তাৰ মম' বিল ম'ম' তো মই এতিয়াও বহুত মিছ কৰো ম'মৰো ফট ট' চাই আছিলো মই, তাতে ইমান টেষ্টি ম'ম' বনাই ন, এটা আন্টি আছিলে ইমান টেষ্টি ম'ম বনাই, ডেইলি আমি ইভিনিং টাইমত খাওঁ। আৰু পুৰা চেল যায় আৰু তাৰপিছতে কিছুমানেতো ভাল লাগে কাৰণে দুই তিনি প্লেট খাই দিয়ে ন এজনে, ত আমি কওঁ আৰু যে আমাৰ কাৰণে ৰাখ খি দিব, আমি ইভিনিং আহি খাম। আমাৰ কাৰণে এক্সট্ৰা থৈ দিয়ে আণ্টি
অ', আচ্ছা। তোমাৰ এই ঠাণ্ডা জাগাত বেছি ম'ম' চমো মানে বেছি
অ' ম'ম বেচে অ, আৰু তাত ইহঁতেতো নে পালী বিলাকে ম'ম' বনালেটো আৰু বেছিয়ে টেষ্টি লাগে চুপ হওঁক, আৰু সিহঁতৰ চাটনি যে
উম, উম।
কি কি মানে মিক্স কৰি কিনে বনাই ইমান ভাল লাগে খাই কিনে।
তোমাৰ এই দাৰ্জিলিং ম'ম' আৰু এই ছিক্কিমৰ ম'ম' মানে বহুত ফেমাচ আছে। দাৰ্জিলিং ম'মো বেছিয়ে ফেমাচ আছে উম, হয়।
যদ দেচোন যদিও মানে হেৰি এইটো চি চিকিমৰ ম'ম নহয় ন, তথাপিও গুৱাহাটীত মানে এনে নামটো দি দিয়ে চি কিম ম'ম', দাৰ্জিলিং ম'ম' বুলি কিন্তু যাই কিনে চাওঁ টেষ্টে নাই। সেইটোয়েতো।
এনে ন তুমি এই উলুবাৰী ন ক'তবা মই দেখা পাইছো তোমাৰ দাৰ্জিলিং ম'ম বুলি
অ, উলুবাৰীতো আছে তাৰপিছত এয়া গণেশগুৰিৰ ফালেও আছে। ফেঞ্চি বজাৰৰ ফালেও আছে। সেনেকুৱা নাম এনেকা ৰাখ খে কিন্তু মানে এনেকুৱা টেষ্টে নাপায়।
এনে আৰু নামটো দি দিয়ে আৰু সেইটো উম, চেল হ'বৰ কাৰণে দিয়ে যে।
হেৰি কৰে সিহঁতৰ কাৰণে হেৰি হৈ যায় আৰু।
উম।
বেয়া হৈ যায় কাৰণ সিহঁতৰ নাম দি কেনে এনেই বেয়া
উম, উম, হয় তাকে আৰু এনেতো ভালেই লাগে তোমাৰ কিছুমান জাগাৰতো বৰ ভাল লাগে।
অ', মানে নহয়। হয়, বেয়া লাগা মানে কি ষ্টাফিং বিলাক বেয়া থাকে আৰু যি-যিমান মানে পাতল হ'ব লাগে বা দাঠ হ'ব লাগে এইটো বেছি আৰু কিছুমানৰ নিশিজে সেই এটোয়ে বেয়া লাগে আৰু বেলেগ একো নাই আৰু কিছুমানৰ চাটনি বিলাক ইমান খাচ নাথাকে মানে। এনেই বনাব লাগে বনাই দিয়ে।
উম উম, তাকে ভাল লাগে এই কিছুমানে তোমাৰ বাদামৰ চাটনি দিয়ে ন সেইটোও ইমান ভাল নাপাওঁ মই।
অ' তাৰ পিছতে সিহঁতে ঝোল ম'মও বিক্ৰী কৰে আৰু এবাৰ ঝোল ম'ম' খাইছোঁ‌ ইমান টেষ্টি লাগিছিলে সেইটোও।
অ', হয় নেকি?
ভাল আৰু তাৰে জাগাবিলাকো কি ধুনীয়া ধুনীয়া।
অ', এই তোমাৰ জাপান ছিক্কিম সেইবোৰ মানে ঘৰবোৰ ইমান ধুনীয়া ধুনীয়া থাকে ন, চাইনাতো মানে বহুত ধুনীয়া আছে।
অ', ফেভৰেট প্লেচ বুলি ক'ব লাগিব এ এতিয়ালৈকে মানে যোৱা ভিতৰত আৰু বহুত ভাল ভাল মেমৰিজ বনাইছোঁ‌। ফ্ৰেন্দছ বনাইছোঁ‌, উম ভিডিঅ' চিডিঅ' বনাইছোঁ‌। সিহঁতেও মানে ইমান ভাল
ভাল লাগে ন? অ'।
মেম হঁতেও ইমান ভাল, আৰু মানে ইহঁতে এনেকুৱা টাইপ আৰু খাম আৰু যদি খাব মন যায় আৰু ল'ব দিয়ে এক্সট্ৰা দিয়ে মানে কাৰণ এইবিলাকতো চব মানে জোখৰ থাকে ন কিন্তু তাৰে ছাৰবিলাক ইমানে ভাল মানে যে আৰু ল লগা হ'লে কিন্তু ৱেষ্ট যাব নালাগে আৰু চবে ভাগত পাব লাগে আৰু। পোৱাৰ পিছতে পাপৰ-চাপৰ চব এক্সট্ৰা এক্সট্ৰা দিয়ে।
উম আৰু তোমাৰ এ হয় তোমাৰ চি কিমৰ মানে ছোৱালীও বহুত ধুনীয়া ধুনীয়া থাকে ন? ল'ৰা-ছোৱালী বৰ ধুনীয়া থাকে, উম, কোৰিয়ান টাইপ লাগে ন অলপ?
উম, অ', ছোৱালী ল'ৰা দু দুটাও ধুনীয়াতে দেখাত আৰু ভাল চব মানুহবিলাকো ভাল।
তে কিন্তু।
অ', আৰু জাগাবিলাকো ইমান ধুনীয়া ধুনীয়া, উম।
উম-উম। হয়, মই চাইছিলোঁ‌ মানে ভাল লাগিছে ছিক্কিম জাগাটো ভাল আছে। তোমাৰ এনেই ফুৰিব চুৰিব মানে দাৰ্জিলিং এইবোৰত গ'লে ভাল লাগে কিন্তু দাৰ্জিলিং, অ', মোৰো মন আছে এ দাৰ জিলিং যাব বৰ মন আছে কিন্তু তুমি গৈ
অ', ময়ো যোৱা নাই, মোৰো যাব ইচ্ছা আছে। তাৰপিছত টাৱাংতো যাব ইচ্ছা আছে। টাৱাঙো ইমান ধুনীয়া জাগা, মোৰ ফ্ৰেণ্ড তাতে থাকে এজনী ছোৱালী আৰু। ত' তাই কৈছে যে মোৰতো তাতে ঘৰ কেতিয়াবা যদি আহা, তেনেহলে আহিবি খালি ঘুৰা-ফুুৰাৰ বাজেটটো লৈ আহিলে হ'ল আৰু, থাকা মেলাত
অ', অ', তোমাৰ সেনেকুৱা মানে ট্ৰিপত গ'লে মানে বহুত মানুহ লাগে, মানে তোমাৰ বহুত ফ্ৰেণ্ড কেইটা মিলি
টো তাকে, এজন দুজনেদি নহয়, কাৰণ এইটোতো পুৰা বাজেট মিলাব লা গে না, আৰু গ্ৰুপত গ'লে ভাল আৰু কমতে হৈ যায়, চিংগাল চিংগাল কে দিলে বহুত যায় যে। সেইটো কাৰণে, গ্ৰুপত গ'লে ভাল অ', আৰু ট্ৰেইনৰ জাৰ্ণিটো আৰুৱে মজা, ফ্ৰেণ্ডছবিলাকৰ লগত গৈ কিনে, এবাৰ যোৱাৰ প্লেনিং কৰিব লাগিব তাকে ভাবি আছোঁ, কি কৰোঁ, কমেও দছজন মান গলে মানে বেছি ভাল লাগে আৰু ট্ৰিপত।
অ', অ', আমাৰ মানে কলেজৰ পৰা এবাৰ লৈ গৈছিলে, মানে মই যাবই পাৰা নাই তেতিয়া। আ বৰ ভাল মানে চবেই গৈছিল, ইমান ভাল লাগিছিল তাহাঁতৰ ফটোবোৰ চাইছিলোঁ ইমান ভাল লাগিছিল জাগাবোৰ, বৰ ভাল আছিল কিন্তু।
উম, আমাৰো ছেম এনেকা কলেজৰ পৰা লৈ গৈছিল অৰুণাচল প্ৰদেশত। গৈছিলোঁ তাতেও ইমান ভাল লাগিছ ছে, আৰু এইবাৰ ন' বেলেগ জেগাত লৈ যাব বুলি কৈছে আৰু। নাগালেণ্ডত লৈ যাব বুলি কৈ আছিলে নেকি, নাগালেণ্ড নে টাৱাং, হা?
অ', অৰুণাচল প্ৰদেশৰ মানে কেনেকুৱা আছে জাগাবোৰ এনে?
তাৰে জাগাবিলাকো ইমান ভাল, ৱাটাৰ ফলছবিলাক আছ আছে, তাৰ মানুহবিলাকো ইমান ভাল আৰু ইমান মৰমীয়াল, চবৰে লগত মানে ৰেচপেক্টফুল কথা পাতে আৰু।
অ', অ', সেনেকুৱা থাকেই তোমাৰ এই মেঘালয় চাইডৰ পৰা মানে বহুত মানুহে মানে বহুত ভালকে কথা পাতে তোমাৰ লগত, মানে ৰিপেক্টলী মানে কথা পাতে, উম, উম, হয়।
কথা বতৰাইতো মেইন, এনেকুৱা যদি আমাৰ লগত ভাল বিহেভ কৰে, তেতিয়া মানুহবিলাকে ফুৰিব যাব ভাল পাব, চেফ ফিল কৰিব ন' মানুহবিলাক গৈ কিনেও, কাৰণ আমিওতো কিবা এটা আশা কৰিয়ে যাওঁ, যে এনে হ'ব তাতে। ত' সিহঁতেও মানে এনেকুৱা ফিল কৰাই আৰু আমাক যে ভাল এইটো জাগাটো।
উম, মানে সিহঁতে আমাক এনেকুৱা ফিল্ড কৰে, আমিও এনেকুৱা কৰিব পাৰিম ন'। উম, খানাবোৰ মানে তাতে তোমাৰ অৰুণাচল প্ৰদেশৰ মানে কি ফেমাচ আছে এনে খানা?
তাৰে। তাৰেটো এইবিলাক হেৰি ট্ৰাইবেল বিলাকৰটো এই বেম্ব শ্বুট আ ছে, তাৰপিছতে আৰু কিবা-কিবি আছে আৰু, যোনে যি ভাল পায়, চিকেন, মানে এইবিলাকতো চলে চবতে, কিন্তু সিহঁতে ৰেচিপি ৱাইজ আৰু। বইল বেছি খাই ভাল পাই ন' সিহঁতে, ত' বইলৰে মানে বহুত গি তাত হেৰি বনাই আৰু ডিছেছ বনাই। সেনেকুৱা টাইপ, উম, বইল বেছি খাই সিহঁতে, মচলা-চচলা লা এভইডে কৰে বেছি, অ', জেগাতো বিৰাট ঠাণ্ডা হয়।
অ'।
উম, আৰু পুৰা গ্ৰীণ-গ্ৰীনে ভৰ টি আৰু, গছ-গছনি বহুত আছে তাতে, চাবলগীয়া জেগা বহুত আছে, কিবা-কিবি, ইমান জেগাত ঘূৰিব নাপালোঁ আমি।
নৰ্থ ইষ্টে হয় ন' এইটো তোমাৰ নৰ্থ ইষ্ট হয় যে।
অ, কাৰণ কলেজৰ মেমহতে লৈ গৈছে ন। সেইটো মানে এনেকে ট্ৰিপত লৈ গ'লে, এইটো প্ৰজেক্ট নিচিনা আৰু, তাৰে কিবা-কিবি আমি ন'টিচ কৰিব লাগে এইবিলাক। পিছত আকৌ আহি কেনে আমি ক'ব লাগে, ত' আমি ইমান ঘুৰিব চান্সে নাপালোঁ। দুদিনৰে ট্ৰিপ আছিলে, এদিন গৈছো, নেক্সট দিনাখন মানে এ চাই কিনে ঘূৰি আহিছো মানে, এইবাৰ গ'লে বোলে ভালকে লৈ যাব। অ, পাৰি।
অ, এদিনতে যাব পাৰে, আচ্ছা তোমালোকক মানে কি বাছত লৈ গৈছিল?
অ, বাছতে লৈ গৈছিলে। বাছ বুক কৰিছিলে, তাৰপিছত এনেকা কৰি লৈ গৈছে, উম। একদম মৰ্ণিঙতে ওলাইছিলো আমি।
অ, সে-সেনেকুৱা ভাল লাগে, কলেজত
অ, পাঁচটা মানতে ওলাইছিলোঁ। উম, আৰামছে উম, এনেকা কলেজৰ লগত গৈ তো বহুতেই ভাল লাগে, কলেজৰ পৰা গৈ কিনে, কলেজৰ ফ্ৰেণ্ডচ বিলাকৰ লগত, কাৰণ আমি কলেজৰ ফ্ৰেণ্ডচ বিলাকৰ লগত ইমান লগে নাপাওঁ ন, এইবিলাকত লগ পালে ভাল লাগে আৰু। আৰু মেম' থাকে, এনেই টো মেমহতে ইমান খং কৰি থাকে, কিন্তু তেতিয়া টাইমত না বহুত কেয়াৰ লয়। এনজয় কৰে আমাৰ লগত, তাৰ পিছতে মানে কয় আৰু যে, ঘৰত ফোন মাৰিছা নে নাই? এনেকে-তেনেকে বহুত কেয়াৰ লয় আৰু। কাৰণ মেমহতৰ ভৰসাতে আমাক পঠায় ন, গাৰ্জেন বিলাকে। ত', সেইকাৰণে বহুত কেয়াৰ লয় আৰু, তেতিয়া ভাল লাগে। মাৰ নিচিনা ফিল্ড আহে, কিন্তু কলেজত থাকিলেতো বাপৰে-বাপ ইমান ভয় লাগে মেমক চাই কিনে। উম, তাকে। দিয়া পিছে, ঠিক আছে, ৰাখো হা, ফোন আহি আছে মোৰ এটা। দিয়া বাই-বাই।
উম, বাই।